কি কৰিছা, এয়া এনে অকন বাটত ওলাই আহিছো।
অ', উম। মইয়ো ওলাই আহিছো চাৰিআলি ফালে, ওলাই আহিছো।
উম, গৰম কেনেকুৱা আজি।
এ আজি বিৰাট গৰম আজি বতৰটো হেৰি কিন্তু ইমানো বেছি ৰ'দ দিয়া নাই তথাপিতো গৰম আকৌ, অ'। বৰষুণ হোৱা নাই দেখোন।
মোবাইলত একে সদায় নটিফি কেচন আহিবই আৰু বৰষুণ দিব অলপ পাছত বৰষুণ দিব বুলি। সদায় নিদিয়ে খালি। আমাৰ পৰহি দিনাখন ঘপককে এ প ঘপককে যে বৰষুণ দি দিছিলে ইমান খিনি সময়ত তাৰ তাৰপিছত সিমান খিনি সময়তে বৰষুণটো দিলে আৰু ক'ৰ পৰা ধুমুহা অলপ আহিলে আহি পেলাই এইয়া বাটতে গছ এ ডাল ভাঙিলে, গছ ডাল ভাঙি
লাইন নাছিলে গোটেই দিনটো।
দিনটোতো দিনটো মানে সেইদিনাখন সন্ধিয়াৰ পৰা পিছদিনাখন ৰাতিহে আহিছে নেকি।
কিয় আকৌ তেনেকু ৱা তহঁতৰ কমপ্লেইন নকৰে নেকি আমাৰ চোন একেবাৰে একদম লগতে দি দিয়ে। ও এডাল আকৌ তললৈ পৰি আহিলে ঔ এতিয়াহে দেখি ছো চাওঁতে কওঁতে ৱাৰডাল আকৌ তললে হালি আহিলে ৰ।
উম।
বুজিছ এইবিলাক ৱাৰ চোৱাৰ মেইন ৱাৰডালে মানে হালি আহিলে।
কিহৰ।
এইয়া হেৰি এই ওপৰৰ সেই পোষ্টৰ পৰা যে
অ' অ'-অ' কিয় এডাল কিয় হেৰি ওলমি থাকে নেকি।
উম ওলমি থাকে, সেয়া সেদিনাখন হেৰি কৰি দি থৈ গ'ল হি।
তাতে মানুহ লাগিলে কি হ'ব মানুহে চুই দিলে কি
নহয়-নহয় নহ নহয় সেইটো-সেইটো নহয় আৰু বেলেগ এডালৰ তাৰ পৰা অহা সেইদিনাখন এই এ মেইন দুডাল কে ঠিক কৰি থৈ গৈছে হে। আৰু এইয়া আৰু এডাল আহি আছে সেইডালত মানে মানুহ লগা গৌ হোৱা নাই কিন্তু মানে হেৰি এই গছবিলাক আছে নাই গছত লাগি আছ সেইটো কাৰনে।
উম।
আকৌ সেয়াতে সেই নাৰিকলৰ হেৰি এডাল পৰিলে শেষ আৰু আমাৰ নাৰিকলৰ গছ কিছোপাও আছে। যে ওচৰতে একেবাৰে সেয়া বেলেগ ডেঞ্জাৰ ভয় লাগে আৰু। তই গৰম বন্ধত কলৈ যাবি?
গৰম বন্ধত শিৱসাগৰ যাওঁ বল।
যাবি?
উম চবে যাম আকৌ।
উম ৰ'চোন বাৰু।
কেতিয়া যাবি?
অ ন ট্ৰিপটো ট্ৰেইনত গৈয়ে ভাল লাগে ই বাছত যায় আৰু ন।
কিন্তু এই হেৰি এনে গাড়ীত গৈ ভাল লাগে ইয়াৰ জুন জুলাই মাহত ভাল লাগে। কিন্তু সেই আমাৰ বমি হয় যে মোৰ ঘূৰাই সেইটোৱে বেয়া।
মানে বাছত ট্ৰেভেল কৰিব নোৱা ৰো এই আকৌ হেৰি এইটো কি বুলি কয় ইয়াত কৰাও হয়। এয়াতো মানে কি হয়? এয়া শ্লিপাৰত গলে খুব বেয়া বুজিছা নে জেনেৰেল হেবিলাকত যে। এই শ্লিপাৰ অঁ শ্লীপাৰ হেৰি মানে ৰিজাৰ্ভেশ্যন- এ এটা এচি চেচি দবা হ'লে মানে তাত কোনো কথা নাই আৰু বুজিছোঁ। কিন্তু এতিয়া সাকে জেনেৰেল যোন খোপা সেই খোপা। গোটেই কাল যে নেহাকে যে সোমাই যায় তেতিয়াহে মানে কিবা এটা শান্তি লাগি আহে আৰু।
অ ততে গৰমো যে বহুত। অ এইটো দিনৰ আগত ট্ৰেইনত এনে ট্ৰেইনত গৈ ভালে লাগে। গে বাৰু বৰষুণো দি থাকে আকৌ এই বানপানী এতিয়া চব বানপানী ছিজন যে।
বানপানী চিজন আমি যে লাষ্ট লাষ্ট বাৰ যে গৈছিলোঁ যে মনত আছে।
হোজাই লংকা সেইখেনি কেনেকুৱা বানপানী উম এনেকুৱা সময়তে। আগত নে পাছতহে হবলা।
নহয় পাপা জুনত হেৰি হোৱা নাই নেকি?
বন্ধত
জুনৰ তাপা হেৰি হোৱা নাছিল নেকি তেতিয়া কাৰণ তোৰো স্কুল নাই মোৰো নাই দেখোন।
অ নাছিলে নেকি? অ চাগে ভাবিছোঁ আমি মাজত কেনেকে গৈছিলোঁ বোলো।
নাই নাই তোৰো স্কুল নাই মোৰো নাই তেতিয়া সেইকাৰণে গৈছোঁ। তাৰপা আহি পেলে এমাহৰ পিছতহেচোন হৈছে হয়, মে'ত গৈছে জামি মে'।
অ তেতিয়াই গৈছিলোঁ নেকি অগ্নিনাভলে।
অগ্নিনাভ মন্দিৰ।
এ নাই সেইবাৰ যোৱা নাই নহয় তাৰ পাছতহে গৈছোঁ, নাই। এই নাজিৰা পাৰ্ক গৈছিলোঁ।
চৰাইদেউ গৈছো, ৰংঘৰ, কাৰেং ঘৰ
ঘৰ ঘৰ উম কাৰেং ঘৰ নাই যোৱা নাছিলো ৰংঘৰ গৈছো উম।
চাম চাম বুলি।
উম যাই নহ'ল এই খেল তাতে বৰষুণ সদায়চোন বৰষুণে দি থাকে তাতে। আৰু কেনেকুৱা পিছৰবাৰ গলো কেনেকুৱা গৰম।
হয় দে সিহঁতক ঘৰ সেই গ'লেও সেইটোৱে বেছি বৰষুণ পৰিয়ে থাকে যে হয়।
উম হয় বৰষুণ নহয় গৰম। এইবাৰ যে কাঞ্চন জংঘা যোৱাৰ কথা আছিলে ঢলা-শদিয়া।
উম।
যাবই নাপালোঁ।
যাব থাকেয়েই গ'ল আৰু।
উম।
মানে সে ফুৰি মানে কৰবালৈ মানে সেনে। এনেকুৱা জেগাত যোৱাৰ পিছত মানে ঘৰতে সোমাই থাকিবলৈ পালে খং। উঠে হয় চব জেগা চাবলৈ পালে ভাল লাগে আৰু।
অহ।
আগতে আমি বহুত চালোঁ সেইবোৰ মানে মোৰ সেয়া চাবলৈ মানে মোৰ আওঁ। হেৰি মন নোযোৱা হ'ল আৰু তথাপিতো।
চাইছোঁ ৰং ঘৰ কাৰেং ঘৰ চোৱাৰ লগত একো হেৰি নাই।
ড্ৰেছ মানে নাইকিয়া হলা আও কিন্তু হেই। সেয়াই মানে সেই নোযোৱা জেগালৈ যাবলৈ মন যায় আৰু।
অ উম। ৰুদ্ৰসিংহ পাৰ্কত গৈছিলোঁ যে এবাৰ গৈছিলোঁ নহ এবাৰ গৈছিলোঁ নে সিবাৰ গৈছিলোঁ এবাৰ গৈছিলোঁ।
জানো আমি এতিয়া আগতেও যোৱা এই কিন্তু এটা কথা বছৰে বছৰে বছৰে। মাহটোতে চেন্স হৈ যায় যে বহুত কিবা কিবি হেৰি কৰি। দিয়ে যে হয় সেইটো কাৰণে আৰু কাৰণ সদায়তো। একেই নাথাকে নহ।
উম।
উম সেইটোৱে সেইটো কাৰণে চাবলৈ মন যায় আৰু।
উম তই ৰিচেপচনত গৈছিলি জানো নাই যোৱা নহ।
ক'ৰ ৰিচিপশ্যনত অ' ৰিচিপশ্যনত মই যাবই নাপালোঁ।
মই কেইবাৰ গৈছোঁ এ দুবাৰ নি দুবাৰ গৈছোঁ নেকি এবাৰ ৰিচিপশ্যনত।
এ নহয় তিনিবাৰ ৰিচিপশ্যনত এবাৰ গ'লি তাৰপিছত আমাৰ লগত। এবাৰ গৈছিলি তাৰ পিছত এবাৰ আকৌ আমাৰ জেঠাইহত যোৱা নাছিল।
মই জেঠাইহঁতৰ লগত যোৱা নাই নহয়।
কিয় নাই যোৱা অ।
কেতিয়া গ'লোঁ মই জেঠাইহঁতৰ লগত।
কেলে বুট খোৱা যে পাহৰিল ট্ৰেইনত বুট খোৱা।
নগাঁও জেঠাইহঁতৰ কথা কৈছ। অ জেঠাই অ মই বোলো তই আকৌ জেঠাই। জেঠাইহঁত বুলি কৈছ আকো তই কাৰণে জেঠাই মই নগাঁও জেঠাই বুলি ভাবিলোঁ। নাই বাৰু নগাঁও জেথাইহঁতৰ লগত যোৱা নাই তাৰ পাছত গৈছোঁ তই যোৱা নাছিলি নেকি। তই গৈছ তোৰ এই বহুত এই বহুত যে গৰম আছিলে যে।
আৰে সেইবাৰ তহঁতৰ লগত গৈছোঁ জেঠাইাহঁতৰ লগত নাই যোৱা।
উম। কোন কোন গৈছিলোঁ নহলে।
তই মই গুণ বাবু।
উম উম।
সেইবাৰ।
আহোত যে আহোতে যে। এই মনত আছে পৰিয়ালটো যে।
অ পৰিয়ালটো একদম পুৰা ঝুমকা ঝম লগ কে একদম চাৰি তাৰি।
গোটেই ট্ৰেইনখনে তেনেকুৱা আছিল কিন্তু নহ।
গোটেই।
আৰু এইজনী যে মনত আছে ভিডিঅ' কল যে।
ভিডিঅ' কল অ', অ', অ', কাৰবাৰ লগ যে পাতি-পাতি আহিছিলে।
আছিলে মই ডিলিট
মোৰ আছে। গোটেই পৰিয়ালটোৱে আছে।
উম।
এই টিং টি ডাঙৰ যে টিং এটা লৈ আহিছিলে টিংটোতে যে বহি আহিছিলে।
ভালো লাগিছিলে কিন্তু চাফাৰটো। হয়, আৰু মাহঁতৰ লগত আহাটো আকৌ তেতিয়া বানপা ডিচিজন আাছিলে যে। হয়, উম বহুত ভাল লাগিছিলে। পানী পানী পানী পানী। আমি বন্ধ নহয় আমি মানে আহা পিছদিনাখনে নে তাৰ পিছ হওঁ পিছদিনাখনে পুৰা ট্ৰেইন ৰাস্তা ব্লক হৈ যোৱা নাছিলে পানীয়ে। পিছ দিনাই।
এইচ ন উম।
উম, মানে আমি একে ভাগ কে বাচিছিলোঁ আৰু।
যে সেই ছিজনকেইটা ভালেই আছিলে কিন্তু। আমি যেবাৰে গৈছো সেইবাৰে ভাল।
ভালো লাগিছে।
এই ৰিচিপচনতে খালি গাড়ীত গৈছিলোঁ। উম, মই গৈছো তাৰপা ভিনদউ। পাপা, বাবু। সেইতোৰ। সেদিনা সিহঁতৰ লগত যোৱা নাই। সিহঁতৰ লগত সিহঁতে কইনা থ
কইন হ'বলৈ। তথাপিতো আহোঁতে অহা নাই জানো? আহোঁতে কেনেকে আহিলি তহঁতে? মোৰ সেইটো আজিলেকে সোধা নাই।
আহোতেও আহিছে আহোতেও তেনেকে আহিলো। সেইখন গাড়ীতে আহিছোচোন। নি
হেৰি পে পে পেহীও আহিছে তহঁতৰ লগতে আ
নাই পেহীহঁতৰ লগত আমাৰ কোনো হেৰিয়ে নাই। পেহীহঁতৰ লগত ক পেহীহঁত, অ', আহোতে আহো দে অ' সেই গাড়ীতে আহিছো আকৌ। আমি যেনেকে গৈছিলো তেনেকে আহিছিলোঁ। খালি আমাৰ লগতে মা আৰু পেহীহঁত আহিছিলে।
অ', অ'। অ', মাহীয়ে-মোহাই যে সেই মুখ মেলি-মেলি টোপনি গৈ থাকা সেই ফটো অ'।
সোমাইিছিলো তেতিয়া।
হয় দে। এ, সেইকেইটা দিনে ভাল লাগিছিলে ন কিবা এটা। মানে এ সেই কেনে ভাল লাগিছিলে। হ, কৰবালে ঘূৰি ফুৰিব-চুৰিব গৈ থাকিব পালে ভাল লাগে আৰু মনটো।
টুডে। তাৰপাছত আকৌ তোৰ কথাটো মনত পৰিলে। উম, নহ'ব আৰু। উম। আৰু মানে এতিয়া চাগে তিনি বছৰ মান পাছত। তিনি-চাৰি বছৰমান পাছত আৰু। তোৰ মানে বিশেষকে।
এতিয়াতো নহ'বই আৰু। হয়।
লাগেতো। আৰু ধৰ তিনি বছৰ মানতো ধৰিয়ে থ।
ধৰিবই লাগিব। তিনিবছৰ আৰু চকু মুদি চাৰে তিনি-চাৰি ধৰিব লাগিব। কাৰণ বাছতো আমিয়ে যাব নোৱাৰোঁ। ডাঙৰ খিনিয়ে যাব নোৱাৰোঁ। আৰু সৰুখিনিৰ কাৰণেতো হেৰিতে। সেইটো কি বুলি কয় এয়া ট্ৰেইনত যাব নোৱাৰোঁ। হয়।
অ'।
সেইটোৱে ক
তাকে নহব, আমাৰ ঠিক নাই বাৰু।
কিয় নহব বোও, তই, তই বিয়াই হবিগে চাগে আৰু দে।
আৰু তিনি চাৰি বছৰত, উম নহও।
তো কেইবাছৰ হ'ল এতিয়া? উ'ম, নাই হোৱা দে ইমান বছৰ হয়। মই আৰু তিন বছৰ পিছত বিয়া হব পাৰিম, কথাটো কৈছো, হয়নে নহয়। তই তই কিয় নোৱাৰিবি, তইতো মোতকে কিমান সুৰু।
উম। অ' নাই এইবলাক, এইবিলাক জামেলাত সোমাবলে নাই
ম নো সোমাবি এই বিয়া বাৰু চ মেলাত যে একদমেই নোসোমাবি দেই একদম যিমান পাও ফ্ৰী হৈ থাকিবি আই।
অ' সেইটোৱে।
দুদিনৰ হেৰি
উম দে, হব দে।
হা?
হ'ব দে বোলো।
হয় নেকি, অ'। দে দে মোৰো ফোন এটা আহি আছে ৰ, ধনুৱে মাৰি আছে।
অ'-অ হব দে, উম।